অ'
অ' কি কৰি আছা?
মই এনেই তোমাৰ বহি আছো, মোৰ মাতো আহিছে নে?
অ' আহিছে আহিছে।
অহ আচ্ছা আচ্ছা, তুমি কি কৰি আছিলা?
মই এনেই ফুৰিব আহিছিলোঁ।
আচ্ছা কি ঘৰৰ ওচৰতে।
ঘৰৰ ওচতে অ, এই ফুটবল মেচ আছে যে।
অ, আচ্ছা, আচ্ছা ভাত খালা?
অ, খালো তুমি?
উম, ময়ও খালো বাৰু ঠিকে আছে বাকী অ', অ', তোমাৰ বিজনেচ কেনেকবা চলি আছে।
উম, এই কেইদিন ইমান ভাল চলান।
আচ্ছা কিবা বিজনেছ তোমাৰ?
উম, এই বইলাৰ পুহিছো আৰু।
অ, কি কোৱা?
বইলাৰ, ব্ৰইলাৰ, ব্ৰইলাৰ ফাৰ্ম এখন আছে আৰু।
অ, মানে তোমাৰ দেউতাই চলে নে তুমি চলোৱা এইটো।
উম, মিলাই পিনে খুলিছো আৰু।
আচ্ছা মানে দুজনে ইনভেষ্ট কৰি খেলুলিছা ন।
অ'।
অ, ঠিকে আছে এনে তুমি ব্ৰইলাৰ কি কেজি আনা এনেই আনিলে।
ইংকে কেজি নহয় কেজি হিচাপতনো সেইটো কাটি পিনিহে আনিব পাৰে আৰু।
আচ্ছা, আচ্ছা মানে তুমি ব্ৰইলাৰটো মানে মুৰ্গীটো কাটি আনা এনে মানে।
উ, নাই, নাই মই মানে পঢ়িছো, পঢ়িছো।
অ, আচ্ছা পঢ়িছা ন মানে তোমাৰ ডাঙৰ ফাৰ্ম এটা আছে চাগে।
অ, ইমানো ডাঙৰ নহয় মানে আৰু বেছি দিন হোৱা নাই ন খোলা।
আচ্ছা, আচ্ছা মানে কেজি কিমান লোৱা?
উম, কেজিতো এনেইতো জানাই চাগে। কিমান লয় দোকানত আহ, আহ।
সেইটোৱে ঠিক আছে মোক মানে অলপ ডিচকাউণ্ট দিবা আৰু মইয়ো ল'ব আহিম।
অ', অ', আহিবা আকত নাহাই।
আচ্ছা, আচ্ছা না আহিম দিয়া মানে সেইফালে যোৱা নহয় ন মানে। মোৰ মানে কলেজ থাকে ন আজিকালি আৰু তোমাৰ পাৰ্ট টাইম মানে বিজনেচটো মানে ইমান ভাল চলা নাই ন তাতে মাথা মাৰি আছো আৰু।
অ'।
সেইটোৱে। বাৰু এনেই তুমি মোৰ মোৰ বিজনেচটোৰ লগত কলেপ কৰিবা নেকি।
উম, পাৰি বাৰু।
অ, মানে কিয় ন বা কৈছো মানে মোৰ মানে ফুডৰ বিজনেচ ন। তাত মানে মাংস তাত মানে মাংসটো লাগে ন মানে চিকেনতটো লাগে তোমাৰ চ' মানে বিজনেচটো তুমিও মানে চিকেনটো দিলে অলপমান কম দামত পাই যাম মই চ' মানে মোৰ অলপ প্ৰফিট হ'ব পাৰিব ন আৰু তোমাৰো চেল হ'ব তোমাৰো প্ৰফিট হ'ব। দুজনেৰে প্ৰফিট হ'ব সেইটয়ে তোমাৰ এনে অ'। মোক বাৰু মাহত মানে দুশ নলে তিনিশটা লাগিব আৰু চিকেন দিব পাৰিবানে।
অ, পাৰিম, পাৰিম।
অ, ঠিক আছে দিয়া তেনে চলিব বাকী কিমান ল'বা এনে তুমি?
উম, দিবা আৰু অ, ওৱান এইট্টি মান।
আচ্ছা মানে দুশ, তিনিশটা চিকেনৰ ওৱান এইট্টি দিম তোমাক।
অ, মানে বেছিকে নিবা ন, অলপমান ডিচকাউণ্ট টাইপৰ।
অ, মানে সেইটোতো তোমাৰ এনেই দহ হাজাৰ মান হয় আৰু মানে তুমি ওৱান এইট্টি কৈছা মানে। কিবা ভুল হ'ল চাগে এ, এঘাৰ হাজাৰ কৈছো চাগে ন। অ, সেই আচ্ছা হ'ব দিয়া মই এঘাৰ হাজাৰ ঠিক আছে দিম বাৰু কথা নাই বাক কি মানে অহা মাহৰ পৰা ষ্টাৰ্ট কৰি দি ন আমাৰ বিজনেছটো
অ অ
আচ্ছা এনে তুমি কিবা বেলেগ বিজনেছৰ মাথা মৰা নাই
উম উ নাই নাই লা ভাবি আছো বাৰু কি হয় নাজানো আৰু
আচ্ছা আচ্ছা মানে কি ভাবি আছা কি বিজনেচ
উ সৰুকেই কাপোৰৰ দোকান এখন খুলিম বুলি ভাবিছো আৰু তাতে গাৰ্লছ ব অ গাৰ্লছ বইচৰ মানে চবোৰে পাব আৰু
আচ্ছা আচ্ছা এনে কি বোৱা কাপোৰ পাটৰ কাপোৰ ন
অ সেনেকুৱা বোৱাৰ পৰা মানে চব পাব আৰু
অ এনেই বোৱা কাপোৰটো কিমান লয় বাা তোমাৰ বিজনেচত
উম বোৱা কাপোৰটোতো দাম আছে ন
অ অহ মানে এনে তোমাৰ নিজ নিজে বনাবানে তোমাৰ মানে নে কবাৰ পৰা কিনি আনি তুমি বেছিিবা
অ আমাৰ মানে ঘৰতেই তাঁতশাল আছে ন মা আৰু খুৰীহঁতে বয়টোত তাৰ পৰাই হেৰি কৰিম ন
অ আচ্ছা তেনেতটো এইটো ভালে কথা মানে নহলে বেলেগৰ পৰা ললে মানে দামতটো বেছি পৰি যায় ন নিজে বনালে মানে
অ সেইটো কাৰণে মানে খুলি দিম বুলি ভাবিছো আৰু
সেইটোয়ে আৰু মোৰো মানে মায়ে চিলাব জানে বাৰু কাপোৰ মোৰ মাকো মাতি দিম দিয়াত তেনেহ অলপমান হেল্প হৈ যাব
অ অ অ তেতিয়া মানে বেছি ভাল হ'ব আৰু দোকানতে একেবাৰে চিলাই কৰি দিব পাৰিম ন
অ ঠিকে আছে দিয়া বাৰু পাৰি বাকী মই আৰু বিজনেচ এটা কথা ভাবি আছো বাৰু কৰিবলে
অ কিহৰ ভাবিছা বা
মই ভাবি আছো তোমাৰ হেৰি বিজনেছ কৰো মানে যেনে সটোখিনি কিনি আনো কম দামত তাৰপিছ মানে ফ্লিপকাৰ্টত সেইটো মানেছো আৰু সেই সেই খিনি দিও আৰু যি তোমাক যেনেকে ভাবি লোৱা চাৰ্ট পেন্ট ঠিক আছে আৰু স্নিক জোতা ঠিক আছে কিবা একসেচাৰজ মেকআপৰ বস্তু ত' কি কি মানে বেছি লাগে ন ন হাৰ ন
অ
এনেই তুমি
অ আমাৰ গাঁৱতো আছে আ বাৰু সেনেকে মেক আপ শিকি আছে ছোৱালী বোৰে পাৰি বাৰু ভালেই হ'ব তো হেৰি কৰি দিব পাৰিম ন
অ আচ্ছা মানেুমি মেকআপ শিকি তুমিও শিকি আছা নেকি মেকআপ
অ শিকি আছে আমাৰ গাঁৱৰ ছোৱালী বিলাকে
আচ্ছা এনেই ফ্ৰীিতে শিকায়নে নে কিবা ক'ৰ্চ হয়
উ ফ্ৰীতে নহয় এতিয়া হেৰি প্ৰাইভেট কেে শিকি আছে নিজ দিব লাগে আৰু মাহে মাহে ফিজটো
অ আচ্ছা আচ্ছা ঠিকে আছে বাকী তাৰপিছত তোমাৰ এটা বিজনে খুলি ল'বা ন পাৰিবাতো মেকআপৰে যেনেকে ভাবি লোৱা তোমাৰ কিবা এটা বিয়াছে ওচৰতে তোমাক কনটেক্ট কৰিলে কি আহক আহি পেলাই অলপমান মেক আপ কৰি দিয়ক এনেকুৱা তুমি চাৰ্জেছ লব পাৰিবা ন
অ অ সেইকাৰণেই আৰু আৰু আজিকালিতো বিয়া বিলাকতো হৈয়ে থাকে ন
সেইটোয়ে বিয়াতোতো নৰখে আৰু
অ
সেইটোয়ে ঠিক আছে তে আমাৰো মানে মাজতে বিয়া এখন আছে মানে ঘৰৰ ওচতে মই তোমাক তাতে মাতি দিম তেনে তুমি চ অ কণ্টেক্ট কৰিম দিয়া মই তোমাৰ নম্বৰটো দি দিম ন তেহঁতক
অ দিদিবা
অ হ'ব দিয়া ঠিক আছে বাকী বাৰু আৰু কিবা কৰি আছে নে
কৰি আছো মানে এনেই
অ আচ্ছা ঠিকে আছে বাকী ভাত খেলা
অ খালো খালো
অ ঠিকে আছে দিয়া বাকী ঘৰত কেতিয়া যাবা
উম এ যাম আৰু
হ
অ সন্ধিয় কেে মানে ব্ৰইলাৰক দানা চানাও দিব লাগিব ন
অ তুমি দা দি আছ মানে তোমাৰ ফাৰ্মটোত
অ
আচ্ছা আচ্ছা এনে দানা কিমান লাগে বাৰু সিহঁতক
অ লাগেই অলপমান সৰকে আৰু সেইটোতো মই মানে দেউতাইাহে আনে ন দানাটোৰ দায়িত্ব দেউতাৰ
অ আচ্ছা আচ্ছা বাকি ইনে ছাগোলী পোোৱাা নেকি
উম আছেই বাৰু দুজনী ইমান মোৰ নহয় আৰু বেলেগৰ
আচ্ছা আচ্ছা মানে ঘৰৰ ওচৰলে ওচৰে মানে ছাগলী
অ আহ খুৰী এজনীৰ
অ বাকী গৰু পোহা
অ গৰু উ নাই নোপঢ়ো কাৰণ সেইটোতো বহুত হেৰি লাগিব ন চৰা বুলিলে বাগালী এজন লাগিব
তুমিওতো চৰব পাৰা গুৰুতটো কিনিলে
অ মই ক'ত যাম আৰু আমাৰ ইফালে মানে নদী চদীও নাই ন
অ আচ্ছা আচ্ছা নদীতো নহ'লেও মানে খেতি এটা লাগে ন তাত মানে ঘাঁহ খাবলৈ
নাই গৰু চৰাব পৰা ন
আচ্ছা মানে তুমি অলপ অ
ছে অ এনেই তুমিয়ে পাৰিলা যদি গাঁৱলীয়া জেগাত থকা গৰুৰে হেৰি এটা খুলি ল'ব ন গৰুটোতে বহুত প্ৰফিতে আছে
অ মানে প্ৰফিট মানে কি আৰু সেইটো তোমাৰ যা যাৰ মানে থাকে আৰু মানে আমাৰ এইটো নাই আৰু বিজনেচটো আমি মানে ফুডৰ বিজনেচ চাওঁ এতিয়াতো বৰ্তমান বাকী আৰু বাকী তোমাৰ অনলাইন বিজনেচ বিলাক আকৌ মাথা মাৰি আছো মই যেনেকে তোমাৰ কৈছো যে ফ্লিপকাৰ্টৰ, এমেজন গম পাইছা বাকীটো তুমিতো মেকআপৰ বস্তু বলাক জানা ন তুমিমোক কব পাৰিবা কি কি বস্তু লাগে মানে কি কি ইউজ কৰে কচমেটিকছ বিলাক
মাস্কাৰা, আইলেছ, ফাউণ্ডেচন এনেকেই লাগে আৰু কাৰণ অলপতো বেছি লাগে ন
অ আচ্ছা, আচ্ছা হ'ব তেনে মই এনেকুৱা মোৰ বিজনেছৰ কাৰণে তোমাৰ ফাউণ্ডেচন চ এশটা এশটা আনি ষ্টকত থৈ দিম আৰু ন
অ থৈ দিবা
অ ঠিকে আছে দিয়া বাৰু তুমি হাঁহি আছা যে
উম, কিবা চাগে ভুলকে শুনিছা মই হাঁহা নাই লগৰ কেইজনীমান আছে সিহঁতে হাঁহি আছে
অ', মানে এহতেও বিজনেচ কৰে নেকি?
অ', অ'
অ', আচ্ছা আচ্ছা, ঠিকে আছে মানে আজিকালি বিজনেচ বিলাক বহুত চলিছে দেই
অ', আজিকালিতো পাৰ্ট টাইম জব মানে লাগেই ন আৰু ঘৰত কোনো এনে বহি থাকিব নিবিচাৰে সৰু সুৰাক কিবা এটা কৰি থাকিব বিচাৰে ন
অ', সেইটোয়ে মানে কিন্তু মানে সেয়াই বিজনেছে কৰি আছে মানে তোমাৰ লগৰ কেইজনীও
অ'।
দানা দি আছে চাগে
অ', হল আৰু এ যাব ওলাইছো লগৰ কেইজনীও আহিছে ন ফুৰিব যাওঁ এতিয়া
অ', আচ্ছা আচ্ছা, ঠিকে আছে ন এতিয়া দানাটো দিলা আৰু মুৰ্গী খিনি পেট ভৰিল তোমালোকেও ঘূৰা অলপমান
অ', অ'
বাকী বিজনেচৰো চাই থাকিবা ন বিজনেচটো নহলে ফ্লপ হ'ব মানে কিবা এটা মুৰ্গী খিনি কিবা মানে লাগিলে দি দিবা আৰু পানী কিবা ভাত চাত খালে
অ', অ'।
সেইটোৱে বাকী বাকীটো আৰু মই কিবা এনে তোমাৰ বিজনেচটো কিবা হেৰি লাগে নেকি অনলাইন যে চাইট থাকে যে তোমাক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব মই জানো বাৰু বনাব তেনেকুৱা
অ', নালাগে দিয়া এতিয়া অ'।
আচ্ছা হ'ব দিয়া মই জানো বাৰু তুমি ইনফৰ্ম কৰিবা দেই লাগিলে অ', হ'ব দিয়া
অ', অ'।
অ', বাই, বাই।